হেল্ল',
হেল্ল',
অ, শুনিছ নে?
অ, শুনিচো এতিয়া শুনিছ নে নাই?
শুনি আছোঁ-শুনি আছোঁ।
অ, কি
এই কি কৰিবি আৰু তোৰ ইমান গৰম পৰিছে পাই এই বাৰন্দাতে বহি আছো।
অ', অ',
তই কি কৰিছ?
মই সেই হেৰি ভাত-চাত খাই বৈ আজৰি হৈ মেলি এ পিছফালেকে বহি আছোঁ। গছৰ তলতে।
অ', অ', এই ইমান গৰম পৰিছে হয় নহয় ক' এইকেইদিন মানে তো গৰমটো অলপ বেছিয়ে বাঢ়ি গৈছে।
অ, সেইটো কোৱা নাই উম, সনেকে তাৰপা এই নহয় কি বুলি কয় বাকী খবৰ কচোন?
খবৰ ভালেই এইকেইদিন একদম ধুমধাম খেত খেতি বাতিত লাগি আছো আৰু খেতি কৰিছো।
অ', অ', অ',
এনেই মাহঁতৰ ভালেই আৰু ঘৰত ভালেই বাৰু তহঁতৰ কেনেকুৱা খবৰ খাতি?
আমাৰো ভালেই ভালেই আমাৰো ওম খে দুবুলেকা আজি পা সেই কে মাটি ৰুইছে যেনিবা।
অ।
উম।
কিমান আছে তহঁতৰ মাটি ৰুবলৈ আও?
ৰুবলৈ মানে আমাৰ ঘৰত এইবাৰ মানে আমাৰ ঘৰত মাটি ইমান বেছি নাই দুবিঘা।
অ।
তা পা সেয়া মানে আজি ৰুই হৈ গ'ল।
অত্চ্ছা।
আজিয়ে দিছিলে আজিয়ে ৰুই হৈ গ'ল চাৰিজনী মাতিলে ৰোৱনী তাৰপিছত তোৰ এই বত- তাই ঘৰ মানে এনেকে সেই আধিলে লৈ থৈছিলে সেই বতাহতৰ ফালৰ মাটি খিনি মানে আছে সেইখিনি ৰুবলে।
অ।
অ সেইখিনি মানে তোৰ দুদিন তিনদিন লাগিব আৰু খতম হব তেতিয়া দুদিন তিনদিন যদি লাগে।
অ এই ভালেই দে তেতিয়াহ'লে সোনকালে আজৰি হবি তাতেতো গৰমটো ইমান পৰিছে। আজৰি হোৱা ভালহে সোনকালে।
উম সেইটো কাৰণে লগাই দিছে আও ৰোৱনীকে।
অহ অহ ঠিকে কৈছে, হাজিৰাও বহুত নহয় আজিকালি ৰোৱণীবোৰা আক।
অ আজি আজি আজি হেৰি কি বুলি কয় চাৰিজনী চাৰে তিনিশ টকাকে লৈছে নেকি?
অ সেয়াহেতো আজিকালি মানে হাজিৰা বহুত।
অ।
তোৰ এতিয়া মানে আমিও এতিয়া হাজিৰা লগাওতে গম পাইছো নহয়।
উম গম পাইছো অ সেটোৱে। তাকে আমি
আহ আৰু মানে কি গাওখনত খেত- খতি কৰা মানুহ নাইকিয়া হ'ল যে তোৰ এতিয়া বেলেগ গাঁৱৰ পৰা মাতি আনিব লাগে। হপ- হিমানটো ফাইদা অলপ দিমানটো লয় আও।
উম।
সেইটো মানেটো উপায় নাইকিয়া হৈছে আৰু তেনেকে হলেও খেতি খিনিতো কৰিবই লাগিব। মাটিখিনিতো এতিয়া পেলাই থ'ব নোৱাই।
উম উম।
আৰু হেৰি আছে ঐ এই তোক লৈগাই এ মানে এইবাৰ মানুহবোৰ বহুত গা বেয়া হ'ল যে তোৰ এতিয়াও খেই সেই মাটিবোৰ এনেকে হেৰি কৰিবলে নোৱাৰা হৈছে আক। আমাৰ এতিয়া ঘৰতে ঘৰৰ মানুহকেইটাৰ অৱস্থা কেনেকুৱা বেয়া হৈ গৈছিলে জ্বৰতে।
অ তাকে আও তো জ্বৰটো যাৱা হৈছে একেবাৰে পেলাই দিছে মানে উঠিব নোৱাকে। দুৰ্বল কৰি পেলাইছে মানুহবোৰক।
অ সেইটো হয় অ।
উম তেনেকুৱা হৈ আছে আজিকালি। তো মাতটো অহা নাই।
এ।
তো ভাগৰ মাতটো অহা নাই।
শুনিছ নাই?
অ এতিয়া শুনিছো।
অ ভাত খালি নাই?
ভাত তোৰ খোৱা নাই বাও খাম হে কঁঠাল খালো পথাৰ পা আহি।
অ অ।
তাৰপিছত খাম আও ভাত।
অহ।
কি হ'ল তই কিবা কৰি আছ নেকি? হেল্ল'? এ তোৰ মাততো যে অহা নাই? হেল্ল'? হেল্ল'?